হেল্ল'
হেল্ল'
হেল্ল'
হয় কওক
আপুনি কেনেকুৱা ধৰণৰ শ্বপিং কৰি ভাল পায় বাৰু কওকচোন
মই একচোৱালি মিন্ত্ৰা পাই কৰোঁ মেক্সিমাম শ্বপিং আৰু ক্ষেত্ৰত ধৰক মই জন্ টি চাৰ্ট জোতা এইবোৰ পিন্ধিয়ে ভাল পাওঁ এইবিলাকেই শ্বপিং কৰা যায় মেক্সিমাম আৰু গেজেট সেইবিলাকৰ ভিতৰত হ'লে ফ্লিপকাৰ্ট এমজনৰ পৰাই কৰোঁ ম মবাইলটা ললো ত তেনেকে মানে ইলেক্ট্ৰনিক আইটেমৰ ক্ষেত্ৰত ফ্লিপকাৰ্টৰ পৰা লম
হয় দিয়া আৰু এনে কেনেকুৱা ধৰণৰ বেলেগ বেলেগ ধৰণৰ শ্বপিং ভাল পায়
বেলেগ ধৰক আৰু কাপোৰৰ বাহিৰেতো আৰু ধৰক বুকচো কিনা যায় আৰু ঘৰৰ ধৰক উম চপিছ হওক এইবোৰ আপুনি কি কেনেকুৱা ধৰণৰ বস্তু
মইো তেনেকে কাপোৰ কানি কিনি ভাল পাও মিন্ত্ৰাৰ পৰা কোনো তাৰ পিছত চাব না পালো ফ্লিপকাৰ্টো পালো
ত' এই এপবিলাকত এনে কেনেকুৱা কোনটোত বেছি ভাল হয় আপোনাৰ
মোৰটো মিন্ত্ৰা ভাল লাগে
হয়
মিন্ত্রাৰ প্ৰডাক্ট বোৰ ভাল লাগে পিন্ধি ভাল লাগে সেইবোৰ চফট হয় ভাল হয়
এনে আজিকালি আজিও কাপোৰ বেয়া নহয় নাইিকা আজিও
অঁ মানে ভাল ভাল হয় আৰু ভাল হয় মেকপৰ কাৰণে নায়িকা ভাল হয়
হয়
কচমিটিক বস্তুখিনিৰ কাৰণে নাইকাৰ খুবেই ভাল হয়
হয় আৰু এনে পুৰুষৰ বাচ্ছাৰ কাৰণে বস্তু ক'ৰ পৰা কিনে
সৰু সৰু বাটচাখিনিৰ কাৰনে ফাৰ্ষ্টস্কাইৰ পৰা লওঁ
হয় এমেজনতো পোৱা যায় মানে হেৰি বস্তু বিলাক পোৱা যায় পঢ শু ন ৰিলেটেড
অঁ বুকচ খিনি সদায় এমাজনে ভাল হয়
হয়
আৰু ইলেক্ট্ৰনিকছ এইবোৰ বস্তুও ভাল হয়
উ হ আৰু
আৰু আপুনি ইলেকট্ৰনিকছ বস্তু ক'ৰ পৰা লয়
মেক্সিমাম ফ্লিপকাৰ্টৰ পৰাই লওঁ মই আগতে এমেজনৰ লিষ্টটো কিনিলে এমেজনতকৈ ফ্লিপকাৰ্টত বেটাৰ হয়
হ
আৰু ফেমিলি এইবিলাক শ্বপিংবিলাক ক'ত কৰে আপোনালোকে
ফেম স্কপিং তাতে কৰো আমি মিট্ৰা কৰো ফ্লিপকাৰ্টৰ পৰা লওঁ মাজ পৰা লওঁ আজিও পৰা লওঁ মিছ' পৰাও লওঁ
হয়
আজিকালি হোম ডেকৰ বস্তুবোৰ বহুত মানে ভাল ভাল দামতে পোৱা যায় ফ্লিপকাৰ্ট হওক মিছ'ত হওক
অঁ।